অ', শুনিছো কোৱা।
কি কৰি আছা?
এয়া, এনে বহি আছো।
তাকে, ভাত পানী খালা?
উম, খালো, তুমি?
খালো-খালো।
কি খালা তুমি?
সেই, আজি আমাৰ নিৰামিষ বুলি ক'ব পাৰি আৰু, দালি, ভাজি ভাত তেনেকেই, তুমি?
আমাৰো দালি, ভাজি, ভাত, চাটনি সেইয়াই।
উম, উম, এ গৰমত বেছি খাবলৈও মন নাযায় ন'?
অ', যিটোহে গৰম পৰিছে।
হে' নকবা আৰু, এতিয়া বাৰু তো অলপমান বৰষুণ দিছিলে। আকৌ, কিনো হ'ল জানো?
অ' বৰষুণ আহিছিলে অকমান, আকৌ নোহোৱা হৈ গ'ল লগতে।
কাৰণ সেই বৰষুণ দিব, এইকণ বৰষুণে একোৱেই নকৰে। সেই, গৰম যিটো পেলাইছে।
তাকেহে, নকবা আৰু।
কাম নাই।
অ',
হয় দিয়া, বাকী কি কৰি আছা এনেই?
সেয়া এনেই বহি আছো, ফেনৰ তলত, ভিতৰত। পঢ়া শুনা মই, হাইছেকেণ্ডৰি ফাইনেল দিলো।
অ',
তুমি, তুমি কি কৰি আছা?
মইটো বি এ পঢ়ি আছো বাৰু এনেই, কি হাইয়াৰ চেকেণ্ডেৰী ফাইনেল দি কি বিএ নপঢ়িলা নে কিনে লাইন ললা?
নাই এৰি দিলো পঢ়া, নপঢ়িলো আৰু।
পঢ়া এৰি দিলো মই।
অ',
বাহ অ', মই পঢ়ি আছো। বাকী আমি মানে এনেকে ভোজ এটা প্লেনিং কৰিছিলো, পাৰিবা নেকি যাবলৈ?
যাবা
তোমাৰ এই হেৰি ফালে যাম বুলি ভাবিছিলো, টিপি চাইডে।
অ', কি ভাল
অ', টিপি ফালে যাম বুলি ভাবিছিলো, তোমাৰ লগৰ কেইজনী মানক ক'বা। আমাৰ এনেকে ছয় সাতটা মান লৈ বাৰতে মই বোলো তোমাকো এবাৰ কওঁ।
ভাল হব ন' যাব পাৰিব।
অ', ভাল লাগিব। তেনে গৰম ডালত সোমাই থকাহে হয় যোৱাটো কোনো হোৱাই নাই।
উ।
অলপ ওলাই, ওলাই গলেও মনটো ভাল লাগে।
অ', সেইটো হয়।
অ',
তুমি আগতে গৈছা নে?
মই আগতে অ', গৈছো দুবাৰ মানে এনেকে পিকনিক হয় এবাৰ যে
আহ পিকনিক হচাপে যাবা নহ
উম, উম, ভাল লাগে জেগাটো। বাকী আৰু হেৰি তুমি আৰু এনেই কিবা মানে একো এতিয়া ঘৰতে আছা আৰু একো কিবা কিবি কৰা নাই।
নোৱাৰে অফিচ চফিচ তেনেকে।
হয় তোমাৰ মাতটো অলপ কম
ময়ো ঘৰতে কাপোৰ চাপোৰ চিলাই থাকো এনে মেখেলা চাদৰ।
অ', অ', সেইটো কামটো ভালেই বাৰু সেইটোৰ পৰা বহুত আজিকালি আহে ন।
অ'।
কাপোৰ চাপোৰবিলাকৰ চিলোৱা কৰা। তেনেকে ময়ো তোমাৰ এনেকে কেক চেক বনাও ঘৰতে।
অ', ঠিকেই আছে ভলে।
উম। এটা মানে হেৰি ওলাই থাকে আৰু চাইদ ইনকামৰ নিচিনা।
অ', তাকেইটো।
অ', আজিকালি লাগিয়ে দিয়াচোন ন?
হাত খৰচটো ওলাব কাৰণে।
হাত খৰচৰ কাৰণে অ' সেইটোোৱে লাগেই। নহ'লে মানে নহয়ে।
তোমাৰ ঘৰত কোন কোন আছে?
আমাৰ ঘৰত মা দেউতা মই।
আৰু কোনো নাই?
আৰু কোনো নাই। তোমালোকৰ?
আমাৰ ভাইটি আছে মই মা দেউতা।
অ', চাৰিটা আমাৰ আকৌ ময়ে বাৰু দে অকল।
অ', ঠিকে আছে।
অহ। বাকী ঘৰত ভালেই ন চবেই?
ভালে। তোমালোকৰ?
আমাৰো ভালেই ভালে।
ঘৰত থাকি চাগে আমনি লাগিছে আৰু ন?
অহ ঘৰত থাকি আমনি লাগি গৈছে। এতিয়া মানে কলেজখোপা বন্ধ যে।
নকবা এমাহ যে কি কৰিম সিতান নাই।
অ', এই মানে ঘৰত সোমাই থাকিলে কেনেকুৱা লাগি যায় গৈ ন।
কি ক'বা।
কিবা নিজকে কিবা কিবা মানে ওলাই কৰি যদি নোযোৱা নহয় বাপৰে নোৱাৰি দেই ঘৰতে সোমাই থাকিব।
কলেজলে গৈ থাকিলেওঁ মনটো ভাল লাগে, লগৰখিনিক পোৱা যায়।
অহ, মানে গৈ থাকিলা সেইটোৱে।
এতিয়া বন্ধ দি দিলে
এ কৈছা হে নে! এ ফোন চোন মাৰি কথা পাতি থকা হয় আৰু।
লগতো তেনেকে পোৱা নহয়ে।
লগতো তেনেকে পোৱা নহয় অ'। সেইকাৰণেই মানে ভোজ এটা উলিয়ালো, বোলো চবে এটা খাওঁ।
উম, ভালেই ভাবিছা।
অ'।
হ'ব।
গোটেইখিনিয়ে ঘৰতে সোমাই থকা হৈছে।
কি কি আইটেম কৰিবা তাতে?
কি কৈছা?
কি কি আইটেম কৰিবা মানে তাতে খানাত?
অ মাছ, মাংস দুয়োটাই থাকিব বাৰুতে মাছ, মাংস, দালি, ভাজি এনেকে।
অহ।
গোটাই মানে হেৰি কৰি আছো আৰু কোনে কোনে কি কি খায়?
তাকে পইচা কথাতটো পাতিবা লাগিব ন।
অ এইটোয়ে পইচা-চইচা মানে চব ফালৰ পৰা মিলাব লাগিব আৰু। মানে সুধিব লাগিব, কোনে কিমানকে দিব পাৰে।
আৰু কোনোবা যাই নেকি সুধিবা তোমাৰ লগৰ, সৰহকে গলে ভাল লাগিব ন। সেই হ'লে।
আমাৰ ফালৰ পৰা চাৰি - পাঁচজন মান
অ।
তোমাৰ ফালৰ পৰা কেইজনমান দিয়াই ল'বা। গৈ ভাল লাগিব।
তাকে ভাল লাগিব।
বাকী কালিওঁ তুমি নকলা, মেছেজ নিদিলা, মই বোলো কৰবাত গোলাই নে কি।
উম নাই‌।
ফোন কৰিম বুলি, তাৰপিছত মোৰ বাৰুতে কালি ঘৰত নাছিলেই।
ক'ৰবাত গৈছিলা?
অ এই টাউনলৈ গৈছিলো।
অ বজাৰ?
বজাৰ-বজাৰ।
তোমালোকৰ এনে ঘৰ কোন-কোনটো জেগাত আছিলে?
মই তোমাৰ হেৰিত
অ পিঠা খোৱা, অ পাওঁ আমাৰ এই ফালে বাৰু।
তোমালোকৰ ক'ত আছিলে?
মোৰ গাভৰু গাভৰু শিৱ মন্দিৰ।
অ অ এ কোনোই
অ।
তাকে বাকী চিনেমা চলা নে নাই?
নাই যোৱা ও চিনেমা চাবলৈ।
চুপা-চুপি খন চোৱা নাই? নাই মই চালো অ।
ইমান গৰম।
তাকে আমি তেনেকে গৰমতে গ'লো বাৰু দে।
গৰমতে যাব মন যোৱা নাই, সেইকাৰণে অলপ ঠাণ্ডা পৰক। তেতিয়া যাম।
উম উম। চিনেমা বিলাক বাৰু আহিয়ে আছে নতুন নতুন।
তাকে এইবাৰ বেলেগ আহিলে ক'বা যাম, ভাল চিনেমা এইখনৰ বদলি।
অ এখনৰ বদলি ভাল আহিলে কম দিয়া। মই তোমাক ফোন মাৰিম।
অ তুমি কল কৰিবা। কেনেকুৱা পালা সেইখন চিনেমা চাই?
কি কৈছে?
কেনে মানে কেনেকা পালা চিনেমাখন চাই ভালে নে চাগে।
অ' ভালে লাগিলে চাই।
ষ্টৰি খিনি চাগে বেয়া নহয় ন।
ষ্টৰিটো বেয়া নহয় অ'
তে মই তাকে চিন্তাই কৰি আছো যাম যামকৈ।
যাবা। ভালে লাগিছে আৰু এনেই মানে ঘৰত সোমাই সোমাই ওলাই গৈছো যে ভালে লাগিছে। চাৰ বাৰটে।
এই ৰ'দ টো পাই ওলাই যাব মন নাযায়।
অ' এই বা কৈছে বোলে।
বহুতবাৰ ভাবিব লাগে, মই যাওঁ নে ওলাই।
সেই বতৰটো অকণ ঠাণ্ডা কৰি ৰাখিলেও ভাল লাগে, মানে ৰ'দতটো নিদিয়াকৈ ৰাখিলে।
এতিয়া কি ধুনীয়া বতৰ কৰিছিলে বৰষুণ অকন দিছিলে।
অ' এতিয়া এতিয়া দি আছে অকমান এইফালে।
আমাৰ এইফালে নাই দিয়া।
আমাৰ এইফালে অলপ অলপ পেলাই আছে।
অ' মোৰ চোৰ অকণ ভাল লাগিল হয়, বতৰটো কালি তোমাৰ সন্ধিয়াৰ পৰা কিন্তু ধুনীয়া কৰিছে বতৰ। বতৰটো কি ধুনীয়া বতাহ।
অ' কালি ধনীয়া বতাহ চতাহ মাৰিছে ভাল লাগিছে।
লাইটটো কাটি গৈয়ে আছে, অহা যোৱা কৰিয় আছে কি কবা।
লাইটটো যে আজিকালি বৰ কাটে। উ, বতৰটো মানে অলপ। অকমান ঢেৰেকণি বিজুলী মাৰিব পাবহে একবাৰে লাইট কাটিলে।
কাটিয়ে দিয়ে।
কালি সেয়া তোমাৰ ধৰি লওঁ বতাহ চতাহ মাৰি থাকিবলৈ ভাল লাগিছে, বৰষুণ দিব বুলি ভাবিছিলো নিদিলে।
নাহিলে ন বৰষুণ।
নিদিলে বতাহ মাৰি আছে বাৰুটো ভালে লাগিছে।
ৰাতি দুদিনমান বৰষুণ দিয়ে, আকৌ দিনত তোমাৰ কি টিকাফটীয়া ৰ'দ দিয়ে।
এ কয় চাহে নে সেইটো যে আৰু বেয়া।
জীৱ ওলাই যাওঁ যাওঁ কৰিছেহেই এই দুদিন।
সেইটো যে কৰিলে বহুত লেতেৰা আৰু দেই ৰাতিপুৱা বৰষুণ আকৌ ধৰি লওঁ দুপৰীয়াই। ৰ'দ
উম আকৌ পাওঁ।
অৱস্থা বেয়া হৈ যায় একেবাৰে।
বৰষুণ দিলেওঁ আমাৰ টেনচন হৈ যায়, ৰ'দ দিলেওঁ টেনচন হৈ যায় নে কি। কি কৰিম।
দুই ফালে টেনচন।
দুইফালে মানে একদম ভাবি থাকিব লগা হয় মানে কি কৰিম এতিয়া।
কি কৰিম এতিয়া অ' হয় দিয়া।
নকবা আৰু তুমি ভাওনা হয় নে?
অ' আমাৰ এইফালে হৈ গ'ল।
অ' চালা গে।
চালোঁ, চালোঁ।
অ'
আমাৰ বহু আমাৰ ইমান নাপাতে আকৌ ভাওনা।
পিঠা খোৱা সেই বৰ নামঘৰৰ গেটটো দি চাগে ন নামঘৰ এটা আছে যে তাতে পাতে।
নহয় আমাৰ সেইফালে নহয়, আমাৰ এইফাল থাকি গ'ল, আমাৰ ৰাইট চাইডে সেইটো লেফট চাইডে পৰে।
অ' লিখকে চাই ন চাগে।
অ' লিখক আছে দে অ'।
কৈছো ইফালে।
উম্, সেইফাল। জলদি কমাৰিব লাগে। তোমাৰ কথা পাতিছে।
আমাৰ এইটো চাইডে নহয়, আগলে পাতে যে, চাওংগে কেতিয়াবা যাওঁ।
অ' তোমালোকৰ মানে মন্দিৰটোৰ পৰা অকণ আগত যাব লাগে।
আগলৈ আহিব লাগে, দলংখন পাবগে নালাগে।
এই যে, এইফালে যে গাওঁ এখন যে আছে যে।
অ' অ', সেইখন গাঁৱে।
সেইফালে যে, অ' ৰাস্তাতে দোকান এখন আছে যে। সেইফালেদি মই গৈছো বহুতবাৰ।
অ' কাৰ ঘৰলে আহিছানো?
এ তোমাৰ সেইফালে হেৰি, আমাৰ লগৰ এজনী আছে ৰিজা গোৱালা।
ৰিজা, ৰিজা, ৰিজা গোৱালা, গোৱালা ধেৰ আছে। একে টাইটেলৰ ছোৱালী নে।
তাই, তাইৰ ঘৰত মতা নাম ৰিণী।
অ' ৰিণী, চিনি পাইছো দিয়া।
অ'।
এ আমাৰ, মোৰ ননদে হয়, এফালপা ক'ব গ'লে।
তাই কিন্তু ঘৰত, বহুতবাৰ গৈছো আকৌ ইফালে বুজ। খাইছোগৈ তোমালোকৰ সেইফালে।
অ', তাকে চিনি পাম। তাকে, কেতিয়বা দেখিলে আকৌ।
অ' অ'। অ' সেইফালে, ভুজ চোজ। এইবাৰ ভুজ এটা সেইফালে তোমালোকৰ সেইফালে খোৱা কথা আছিলে। আমাৰ।
অ' হয় নেকি?
তাৰ পিছত পানী বাঢ়িছে বোলে। তাইয়ে ক'লে বাৰু, কৈছে পানী বাঢ়িছে এইফালে।